নাই হেল্ল' হেল্ল' লাহে লাহে ক
তেওঁ দুমোখট পৰি থাকিব, তেই মই
হেল্ল'
অৱ।
এ অ' এইটো চৰতৰ বেটাটো হয় না।
অ' হয় দে।
হয় নেকি, তুমি এই যে নতুনকৈ কম্পিটাৰ ক্লাচ জইন হৈছো ন।
অৱ হয় হয়।
এ কেইমাহ হ'ল তোমাৰ?
অ দুই মাহ মান হ'ল।
অ তোমাৰ মানে কিবা তোমাৰ মানে হে পইচা অলপ পেইণ্টিং হৈ আছিল মানে দুই হজাৰ টকা মাহিলী ফীজটো।
উম।
অ তোমাৰ নামটো চয়ত্ৰী আছিল ন কিবা জীয়া হাজং। হয়জোৰ ছোৱালীৰ সেই নাম তুমি দেখোন ল'ৰা মানুহ।
উম।
মই এইটো ভণ্টি পিছে আপুনি এইটো পইচাটো কেতিয়া দিব?
হো
পইচাটো কেতিয়া দিব এইটো!
সেই
আপুনি পইচাটো কেতিয়া দিব মোৰ এই দুই হোজাৰ টকাটো?
কি?
দুই হেজাৰ টকাতটো কেতিয়া দিব?
কোনোইবিলাক শুনাই নাযায় এই।
মানে দুই হেজাৰ। টকাৰ মই তোমাৰ হৰি কম্পিউটাৰ ক্লাছত প্ৰচেচিং হৈ আছে। অ আহ, এইটো কেতিয়া দিব?
দুইদিন মানত দিম দিয়া।
এনেকিং দুদিন দিছো মানে আজি কি বাৰ আছিল?
আজি বিচ বিস্তিবাৰ আছিল আজি।
বিস্তি, শুক্ৰ, শনিবাৰে দিব! সেইটো আপুনি পইচাটো দি পেলাই আপুনি ৰেগুলাৰ ক্লাছটো কৰি থাকিব। এনে তুমি কি পঢ়ি আছা?
মই এনে ডিগ্ৰী পঢ়ি আছো।
ঠিক আছে, ফৰচেম। ফৰচেম, মেজৰ কিহত আছে তোমাৰ?
নহয় মেজৰ মানে তোমাৰ কি চাবজেক্টত
হুওম
কিহত মেজৰ লৈছা তুমি কি ছাবজেক্টত? হেল্ল' হেল্ল' কি চাবজেক্টত তোমাৰ মেজৰ আছে সেইটো কোৱা? হিষ্টৰী অ হয় নেকি এই ক'ত কোন কলেজত পঢ়ি আছা হা অ হয় নেকি ঠিকে আছে আও। তা হয় নেকি আচ্ছা ভালে। তুমি ইমান হাঁহিছা কেলে অলপ মানে নৰ্মেলি কথা পাতিব নোৱাৰা নেকি।
হেল্ল' তোমাৰ মাৰ নামটো কি আছিল এবাৰ কবাচোন মই মানে লগ কৰি ল'ম তোমাৰ মাৰ নামটো কোৱা
তো মাৰ নামটো কি নাম আছিলে হিমানী।
হিমানী টাইটেলটো
এচ আই এম আই
ঘৰে নিকি টাইটেলটো টাইটেলটো
টাইটেল টো
ইম, উম
এ এ
নহয় এ' নহয় এ' মানে হেৰি সুধিছো মই তোমাৰ সেই কি কয়
উপধিটো মানে টাইটেল
উপাধিটো উপাধিটো কি লিখা?
উপাধিটো নাথ।
নেকি হাজবেণ্ড আছে হাজবেণ্ড আছে নে নাই?
হাজবেণ্ড আছে।
হয় নি তেখেতৰ
অ', দোকান খুলিছে একটা।
ত তুমি ভালকে
নাই অলপ অলপ আও
অ', হয় তুমি বাৰু এনে মেঘালয়ত অ', তুমি মানে এনে মেঘালয়ত আগতে আছিলা নেকি মানে?
হয়।
তাৰ কাৰণে তোমাৰ মানে অলপ গাঢ় গাঢ় হেন ভইচটো আহিছে। মানে তুমি এতিয়া কি কৰি আছা? মই এতিয়া বত- বৰ্তমান কিবা কিবা লিখি আছিলো কোৱা। চাহ পানি কেতিয়াবাই খাইছো আৰু এবাৰ খাবহে মন গৈছে আও ওম। এহে বাকী গৰমৰ বন্ধ কেনেকুৱা চলি আছে?
খালে
অহ পিছত বি এ কমপ্লিট হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা?
পাছত আ, টো ভবা নাই।
ডি এল এড কৰিবা নে বি এড কৰিবা? হেল্ল'
ওপৰত ইমান ভবা নাই অ'।
হ'লেও মানে কিবা এটা আইডিয়া হেল্ল', ক' বা মেলা দিনছে আজি এই তুমি তুমি কম্পিউটাৰ যক্লাছটো লৈছা এইটো কি এক বছৰৰ লৈছা নে ছয়মাহৰ?
এতিয়া এক বছৰৰ লৈছো অ'।
হয় অ' তোমাৰ এনে কম্পিউটাৰ ক্লাছটো লৈ পেলাই কেনেকুৱা লাগিছে?
উম'
এই বৰ্তমান কি শিকাই আছে কম্পিউটাৰ ক্লাছত? অ', হয় নেকি এমেজনত তোমাক কেনেকে কি শিকিলা? অ', তাৰপিছত অ', উম, অ', ঠিকে আছে অ',
উম,
অ', এতিয়া পকাইছে
আগলৈতো ভাবি আছো
অ',
কিবা জব কৰিম আৰু।
এনেইতো আমাৰ এনে কম্পিউটাৰ চেণ্টাৰ একো প্ৰব্লেম পোৱা নাই ন? উম, ঠিকে আছে ন' মেমে ঠিকে বুজাই? অ', আচ্ছা ঠিকে আছে কিবা নাজানিলে মেমক ভালকে সুধিবা ভালকে ধুনীয়াকে বুজাই দিব
উম, উম,
বাকী বাকীটো মোৰ চাকৰিটো মানে হৈ আছে বৰ্তমান বৰ্তমান গৰমত বন্ধ ন'। ঘৰতে আছো অ', মোৰ কমপিলিত কেতিয়াবাই হৈছে
অ',
আকৰি হৈ গৈছে মই হেৰিতে পাইছোঁ ন' এই কি কয় এইটো চৌবিশট পাইছো।
পিছে দৰমহা কিমান কে দি আছে?
থাৰ্টি ফাইভ মানে পঁইত্রিশ হাজাৰ অ', অ', মাহে মাহে বাঢ়ি থাকে আমাৰ মানে মাহে মাহে বছৰত অ' অ' অ' হয়। তাকে তোমাৰ ঘৰত ঠিক ঠাক আছেনে মা দেউতাৰ
থিকেই আছে ৰ'
তোমাৰ পিছে গাৰ্লফ্ৰেণ্ড আছে নে নাই? চিংগেল বিগ চিংগেল নেকি? হয় আচ্ছা-আচ্ছা আগতে মানে গাৰ্লফ্ৰেণ্ড নাছিলে নেকি? একেবাৰে তুমি আগৰ পৰাই নাইকিয়া নেকি গাৰ্লফ্ৰেণ্ড? অ আচ্ছা মানে ট্ৰাই কৰা নাই পতাবৰ কাৰণে
বৰ্তমান কেৰিয়াৰটো চাকচেছ কৰিব লাগিব ন?
অ হয়-হয় ঠিকে আছে।
উম
বাকী এনেই চৰকাৰী জবৰ কাৰণে কিবা এপলাই-চেপলাই কৰিছা নেকি?
বৰ্তমান কৰা নাই। পষ্ট আহিলে কৰিম বাৰু।
অঁ এইজ কিমান তোমাৰ মানে বয়সটো? উম বৰ্ত্তমান তুৱেনতি থ্ৰী হৈ আছে টুৱেটি থ্ৰী তেইজ বছৰ অ এইবাৰ এইবাৰ এপিএছছি, ইউপিএছছি হেৰি নকৰিলা নেকি এপলাই?
এপ্লাইটো কৰি থৈছো ৰ
তুমি কটন কলেজত পঢ়া হিচাপে তুমি এপিএছচি, ইপিএছচি দিব পাৰা ন? ক্লিয়াৰ কৰিব পাৰা। পিছে বাকী ভাত-পানী খালা নে নাই?
ভাত বৰ্তমান খোৱা নাই।
ভাত খোৱা নাই এতিয়াও? উম! কি বনাই আছে ঘৰত? খাহী, খাহী মাংস? অ আচ্ছা বঢ়িয়া মাংস। সেইটো খাব লাগে মাজে-মাজে আমাৰ শৰীৰৰ কাৰণে বহুত ভাল মানে।
উম-উম
হয় মানে আমি যদি দুৰ্বল হৈ থাকোঁ ত খাহী মাংসটো খাই দিলে অলপ মানে গাত অলপ এনাৰজি বা শক্তি সেই টাইপৰ হৈ যায়।
উম
উম খাহীটো অঁ খাহীটো এনেই কিমানকৈ কিলো তোমাৰ ফালে? বাৰশ টকালৈকে। ঠিকে আছে আৰু। মানে তোমালোকৰ গাঁৱতে মাৰে? আমি খাহীটো খাওঁ, প্ৰায় ভাগ আমি খায়ে থাকো মানে সপ্তাহত দুদিন বা তিনিদিন আমি খাহী মাংসটো খাওঁৱেই উম!
পিছে দেউতাই কি কৰে এনেই?
মোৰ দেউতাৰ কোম্পানী আছে দুটা। নিজৰে ক'ত বেলেগত কৰিব তেওঁ।
তোৰ মায়ে কি কৰে?
মোৰ মায়ে কিবা প্ৰফেচাৰ কৰে।
হয় নেকি?
উম বৰ্তমান এইটো হেৰিতে কৰি আছে ৰ এই কি কয় এইটো গুৱাহাটী ফালৰ চাইদে।
অঁ
সেনেকে খবৰ পাতি লোৱা নহয় ন ব্যস্ত থাকে গমো নাপাওঁ আৰু। চবে নিজৰ নিজৰ কামত ব্যস্ত ন
অ এ ভালে আছে ন ওটা
ভালে ভালে নাই এতিয়া ঘৰতে আছে এতিয়াতো বন্ধ ন কেতিয়াবা আহিবা ফুৰিব
হ'ব দিয়া
উ ভাত পানী খাই যাবা আহঁতে এটা হা লৈ আহিবা তোমালোকতো লোকেল বা আছে
উম উম
বহুত দিন হ'লে হাঁহ মাংস খোৱা হোৱা নাই
আমাৰ হাঁহৰ এতিয়া কিবা ফাৰ্ম আছে
হয় নেকি তাৰমানে বিজনেছ মেন
এনে দুইশ তিনিশ আছে এনে
উ আৰু হেৰিতটো দানা পানীটো বহুত লাগে উম কিমান মেন লাগে এনে দিনত পাঁচ ছ হাজাৰ
বনো লাগে দে মেলা লাগে
অ মানে মৰসা পূজাত বিক্ৰী কৰিব আৰু মনসা বজাত বিক্ৰী কৰিব অহা কিমানকে কিমানকে বিক্ৰী কৰে হাঁহ জৰা
জ্বৰা
পোন্ধ ফ লাই দিবা লাগিব অ ঠিকে আমাৰ পি নে হা গুৱাহাটীৰ চাইডে বৰ্তমান পঁচিশ বা দুহজাৰ তাকা জোৰা অ উম তালে পইচা
হেল্ল' অ হেল্ল' অ শুনিছো দিয়া অ হ'ব দিয়া অ বৰ্তমান ঘৰত অসুবিধা হৈ আছে ন সেইকাৰণে দিব পৰা নাই আৰু উম উম উম উম, উম, হ'ব দে দুই দিন পিছত দি দিম আৰু
উম